অ',
হেল্ল'
অ', কি কৰি আছা?
এয়া একো কৰা নাই, অসুবিধা তাৰ পিছত এয়া বহি আছোঁ। হেনে ৰল দে অকণমান কি কৰি আছে আপুনি?
আমাৰ ছোৱালী হেৰি পেহীয়েক আছে ছোৱালী, তাৰপিছত সিহঁতৰ ল'ৰা আৰু ছোৱালীৰ লগত খেলি আছে।
অ',
অ', আপুনি শুনিছেনে?
বাকী ভালেই নহয় আৰু।
ভাল অ',
পেহীয়েক কেতিয়া আহিলে।
পেহীয়েক এক তাৰিখে আহিলে। আপোনাৰ কথাবোৰ মই ভালকে শুনা নাই, খেৰ খেৰাই আছে।
অ', কিয় আহিছোঁ। কেলে? এতিয়া গৈছে না
অ', শুনিছোঁ বাৰু কিন্তু এই মানে খেৰ খেৰাই আছে শব্দটো কিবা।
হয়নি এই গেছ কাৰণেও হ'ব পাৰে।
অ', নেট -নেটৱৰ্কৰ কাৰণে চাগে। আপোনালোকৰ হেই মা-মানুহজন আহিলে নেকি ঘৰলে।
মানুহজন নাই অহা তাকে কৈছোঁ, এই খেতি হেৰিয়তে আহিবলৈ কৈছোঁ, কৰিবলৈ এতিয়া কি কৰ কি কৰে জানোঁ।
অ', মাটি ৰোৱা নাই।
নাই ৰোৱা, ৰুম হে এক তাৰিখৰ পৰা।
অ', অ', আমি ৰুই আছোঁ এবিঘা এটা ৰুলোঁ বাৰু।
অ',
আৰু দুদিন লাগিব চাগে। ত এই ওচৰৰ মানুহ দুজনীক হেৰি দিছোঁ যে সলনিলে, এতিয়া সে সেহেঁতৰহে ৰুই আছোঁ, নিজৰকণ আকৌ কেতিয়ালৈ দিয়া হয় দিম আৰু।
অ', মোৰো তাকে হেৰি, ময়ো সেই তেনেকে আমাৰ এইফালেও ভাল ইজনী- সিজনী ৰুই থকা পৰে যে লগে তাকে ৰুই দিওঁ আৰু ইজনীও ৰুৱ সিজনীয়েও ৰুওঁ তাৰপিছতে সেই
আজিও আছিলে, এই কাষৰ খুৰাঘৰৰ তাৰপিছত অসুবিধা যে যাবলৈ বেয়া পালো দূৰণি পথাৰত।
অ', অ', মোৰো অসুবিধা মোৰ এই তাকেহে বনাবলে। - কৰিবলে মানুহ নাই।
অ', অ', মা সেয়া। ছোৱালীজনীয়ে অকমান কৰিব পৰা হৈছে নে কিবা-কিবি।
ছোৱালজনীয়ে হৈ তাকেহে কৈছোঁ, দুই এটা কৰে বাৰু নকৰাকে নাথাকে। অ', কৰে কৰে, ৰাতিপুৱাৰ পৰা ইটো সিটো অন্তই নাই আইক
অ', অ'। অ', অ' অকমান ইটো-সিটো কৰিব‌ দিব।
তাকেহে দিছো, নকৰিলেনো কোনে কৰিব, স্কুল বন্ধ অ'।
হেৰি লোৱা
এতিয়া ভালকে শুনিছে?
অ' শুনিছো অ' শুনি আছো।
অ' তোমালোকৰ শাহু দেউতা শ হেৰি অ' শুনি আছো হেৰি মায়ে দেউতাই ভাল?
ভাল অ' চবৰে ভাল।
অ', অ' দেউতা হেৰি অসুখ হৈ আছিলে নহয় ভাল হৈছেনে? হৈছে নে এনেই খোজ কঢ়িব প
অ' এই এইলাখুটি লৈ খোজকাাঢ়ি থাকে আৰু ঘৰতে আতৰলে যাব নোৱাৰে বৰকে।
অ' এতিয়া পথাৰলৈ গ'লোও চাগে ঘৰত এজনী লাগে নহয়, নহয় নে?
অ' ঘৰত হেই মা থাকে আৰু এই তহঁতি ভণ্টিজনীও আছে। ডাঙৰজনীও আহিবহে একদিন নি্চ সেই স্কুল বন্ধ দিছে যে গৰম বন্ধ।
অ', অ' তাকেই ঘৰত এজনী লাগেই, নহলে
অ' সিহঁতি থাকোতেই মাটিকণ ৰুই ল'ম বুলি ভাবিছো আৰু।
অ' ঘৰতো ৰাখে মোৰো হৈ তাকে
চিন্তা নালাগে ছোৱালীক ঘৰত থৈ যাওঁ যে, নহ'লে মাৰ লগত থৈ গ'লে একদম ৰাম মাক ৰক্ষা নাইকিয়া ক'ৰিব পথাৰলৈ যাওঁ পথাৰলৈ যাওঁ। সহঁতৰ লগত থাকিলে মানে লগ পাব যে খেলিবলৈ মানে তেতিয়া মোক ইমান নিবিচাৰে।
অ'।
এতিয়া ৰাতিপুৱা শুই থাকোতেই তাইক এৰি থৈ যাওঁ নহয়, চাৰিটা বজাতে যাওঁ।
অ' মোৰ এই ময়ো লগৰ কেইজনী সিলে সোনকালে যাওঁ সোনকালে আহো।
অ' এই ইমান ৰ'দত নোৱাৰি নহয়, ইমান ৰ'দ দিয়ে অ' ছটা বজাতে। খ উৰলাব
তাকেহে, ছোৱালী এতিয়া সেই কিমান ডাঙৰ হ'ল। পাচলি হৈছে হৈছে এই ভাত কেৰেলা দুটামান হেৰি কৰিছো, টিহু বাৰু এদাই হৈছে। দুই এটা হৈছে আৰু।
অ' আমাৰ সেই ভাত কেৰেলাহে অইন পাচলি নাই এইবাৰ। জিকাও নাই ভেন্দিও নাই একো নাই।
জিকা ফুলি চেগে আৰু লাগিব আৰু।
অ' আমাৰ জানো পাই লাগে নালাগে, এজোপা বগাই ফুৰিছে দেখোন লগায়ে নাই ফুলৰ হেৰি দেখাই নাই।
ক স কৰিছোঁ আৰু ভেন্দি। ভেন্দি বোলো গছ হেৰি কৰিছো কিন্তু গুটি লগা নাই। অ'
অ', অ' বডি লাগিছিলে?
বডি লাগিছিলে অ' খালো কেই সাজ মান। ইঘৰ সিঘৰো দিলো, আৰু বডি বস্তুটো একেৰাহে খাবলৈও বেয়া।
অ' বেয়া একয়াহে খাই থাকিবলে বেয়া, এ আমাৰ এজনেহে খাই ভাল পায় ইমান বজাৰ পা কিনি আনে ঔ।
অ' নকবাই আৰু, তাকে সেই ভন্টি ল'ৰাতো টো আহিলে ল'ৰাটো টিউশচনলৈ গৈছিলে আমাৰ ল'ৰা তাৰপৰা লগতে ভণ্টিৰ ল'ৰাটোও লৈ আহিলে এতিয়া সৈ দোকানলৈ পঠিয়াইছো, কিনো বনাই খোৱাবা একো নাই। কিবা এটাবোলো আনগে যা।
অ' তো নাই আৰু আলহী আহিলে কিবা এটা নানিলে ভাল নালাগেও মনটো।
ভাল নালাগে আৰু এ ল'ৰা ছোৱালী বোৰ চাবাচোন অ' কলৈ গৈ চিলে কি খালা
কি খালা অ' সেইটোৱেই। আৰু এনেও লো ছোৱালীও, সেইবিলাক থাকেই। লো ছোৱালী বোলে আমুকৰ ঘৰলে আজি যাম নহয়। ভাত কিহে খুৱাব, সেইটোহে চিন্তা। ভাত কিহে খাম!
অ', তাকে হয়, ল'ৰাটোক পঠিয়াই দিছো, এই তাৰ ভাগিনটোৰ সতে।
আৰু এতিয়া গম বন্ধৰ দিনত লো-ছোৱালীবোৰ ভাল কে-হেয়ে আৰু ক'লে যাম, কি খাম?
আমাৰ এজনীয়ে হুৰাই আছে, পেহীয়েকৰ ঘৰলে এই যাবলে মানুহ নাই, এতিয়া কাইলে যাম। ঘৰলে যাম বুলি ভাবি আছোঁ, ৰাতি এটা নিনিবলৈ হ'লে! কাম বন হেৰি, একো নকৰা হৈছে কাম।
মইয়ে পামগে ৰ'। অ', ৰুবলৈ নাই, তাই সেই স্কুল বন্ধ, আকৌ যাবলেও লক্ষণ নাই। তাৰপিছতে মই বোলো ৰ', হেৰি মইয়ে যাম কাইলে, পা কে পৰহিলে হেৰি যাম বুলি ভাবি আছোঁ, ওচৰৰ মানুহজনী বোকা দিম বুলি কৈছে এইফালে আকৌ ল'ৰা ছোৱালী নোৱা হওঁতেই নগ'লেই ৰান্ধিব। কৰিব নোৱাৰ
ন, নহ'লে আপুনি হেৰি কৰক আকৌ কাইলে আপুনি ক-হেৰি, থৈ পেলাই গুচি আহিব আকৌ নহ'লে!
তেনেকে আকৌ যাবও নোৱাৰি যে, এই নাথাকে। নাথাকে। অ', মোৰ পোকৰতহে যায়, নহ'বা কাৰো লগত নাথাকে, মই এতিয়া হেই কাইলে যেনিবা গৈ পৰহিলে গুচি আহিম বুলি ভাবি আছোঁ, ছঠাদিনালৈকে অকমান ৰুই দিম আউ।
অ', অ', উম। উম উম, মোৰ-আমাৰো কাইলে নাই, পৰহিলে সেই ওচৰৰ মানুহজনীকে ৰুই দিম বুলি ভাবিছোঁ আৰু।
অ', তাকে।
বোকা দিম বুলি কৈছে। এ নহয়, এনেকে সৰহীয়া হ'লে ভাল অ', প-পতককে হয়। আমনিও
পতককে হয় আৰু ৰুই থকা কেইজনীও আমনি নালাগে। ৰাতিপুৱাই গৈ সোনকালে ৰুই দিলে, কামো তোকে ঘৰতো কাম কৰিবলে হয়।
আৰু সেইটোৱে, ৰাতিপুৱা সোনকালে গ'লে দিনটোলে ঘৰত আজৰি আৰু ইটো সিটো কৰিবলৈও। এনে ৰাতিপুৱা সেইকণ সময় শুই থকাই হয় দেখোন।
আমাৰো এনেও কি হয়, আমাৰ এঘাৰটা বজালে ভাত খায়। চাৰে এঘাৰটা মানলে বাবা ৰাতিপুৱাই যদি তুমি জলপান চলপান দি কিবা এটা দি দিওঁ, নিশ্চিন্ত হৈ থাকোঁ আৰু এঘাৰটা বাৰটা লেকে নাখায় আৰু। তাৰপৰা ল'ৰা ছোৱালীয়েও নাখায়, সেইকাৰণে যেনিবা সিহঁতক ৰাতিপুৱাই দি দিওঁ।
এটাতহে ভাত খায়, সেইটো কাৰণে ৰাতিপুৱা চিন্তা নাই। নাই আৰু তে-কেতিয়াবা ৰুটি খাই আকৌ এতিয়া ঘৰতে গাখীৰ অকণমান আছে, জলপান খাই, চিয়া মুুৰি। তাৰ পিছত মই ভাত বনাবলৈ ধুনীয়াকে পাই যাওঁহি।
অ'। এ হেৰি হয় আকৌ, গাখীৰকণ থাকিলে বহুত ৰেহাই হয়। জলপানকেইটা দি দিলে তোমাৰ, ভাতকেইটা তেতিয়া লাহে ধিয়ে বনাই থাকা, চিন্তা নাথাকে। আছে আছে, গাখীৰ আধালিটাৰমান ওলাই, তাকো এপুৱা ঠিকা লয়, সেই এপুৱাই আবেলি আৰু চাহ তাহ, জা জলপান এনেকে হয় আৰু।
অ', অও, অ' মানুহ তাকৰীয়া নহয়।
উম।
উম। এ-মা-মানুহজনে সেই খেতি কৰি কৰিব সময়ত তে মাতি দিব, কষ্ট হ'ব নহয়, আপুনি অকলে কেনেকে কৰিব?
এ, মাতিছোঁ, আহিম বুলি কৈছে, এই দা-ধা-মালিকে অকমাণ পইছা গণ্ডগোল কৰি আছে। সেইকাৰণে, এতিয়া গুচি আহিলেই মানে পিছত নিদিয়ে যে, সেইক
অ', নিদিয়ে যে অ' অ' আকৌ হেই নহয় কঠিয়া কেইদাল কঠিয়া কেইদাল তুলিবলৈকে দিগদাৰ হ'ব নহয় আপোনাৰ ৰোৱাটো বাৰু দিগ চিন্তা নাই নহয় ৰুই দিবই আৰু এনেকে ৰোৱনী সৰহকে গ'লে চাৰিজনী পাচঁজনী গলে কঠিয়া খিনি গোটাই ল'ব লাগে সৰহকে।
মোৰ কঠিয়া তোলাই মানুহ নাই, এতিয়া মানুহ গোটাই ললেহে গম পাম কি কৰিব পাৰও জানো আৰু কঠীয়া তুলিব ব'কে নোৱাৰো।
অ', মানে কঠিয় কেইডালে গোটাই ললে আপোনাৰ ৰুউতে পটককে হ'ব এতিয়া চাৰিজনী পাঁচজনী আপোনাৰ লগত যাবই চাগে।
যাব যাব, এইখিনি গোটেইকেইজনী যায়।
অ', সেইটো কাৰণে কঠীয়াখিনি আগদিনাখনে যোগাৰ কৰি ল'ব।
অ', সেইটোকে ভাবিছো হেৰি নহয়।
নহ'লে গম পাইছে নাই কঠীয়া কঠীয়া তুলি তুলি ৰুই থাকিলে ৰোৱাও তে ভাল নহয় সেইটো কাৰণে আমাৰ সেইটোৱে কৰিছো আগদিনাখন কঠীয়াখিনি তোলাই লৈছো এইবাৰ সেইদিনাখন লৰালৰি হ'ল সেইটো কাৰণে মানুহ লগালো তুলিবলৈ বাটটো মৰি গৈছিলে।
অ', সেইটোকে কৰিম বুলি ভাবিছো নবা হেৰি নহয় এইবোৰ
তুলিম বুলি ভাবিছো আৰু এইখিনি বাট মৰা নাই লাহে লাহে।
এই মানুহজন শকত যে বৰকে তুলিবও নোৱাৰে হ'লেও মই তুলি লওঁ দুইোটাই লাগি ভাগি উম, অলপ তুলি দিলে তেতিয়াহে শিকিব পাৰিম।
আমাৰ আমাৰো সেই মানহজনে তুলিব নোৱাৰে মই যেন তেনে ঠেলিমেলি যেন বৰুোল ল আৰু দুই যাই যে তেনে তুলিম পাৰিম খেলে নোৱাৰিম এনেকে কৈ নিওঁ আৰু যোৱাবাৰ তেনেকে তুলিলো।
অহ।
এইবাৰ এই পিছকনলে হেৰি মানুহ নলগা নিজে তুলিম আৰু। আৰু আশী এ আশী কঠিয়াত বিশ টকা গম পায় নে? তাকো এনেকুৱা পাচমুঠীয়া নহয়েই। উম। বৰখা সৰু সৰু আসি হয় নহয়।
সেইটোৱে মোৰ হেৰি হৈছে। উমম মোৰ তাকে হে ই আমাৰ বোকাহে বোকা মাটি যে এতিয়া কি কৰো জানো ইমান তুলিবও নোৱাৰো।
অ', আমাৰ সেই বালি মাটি যে কঠিয়াবোৰ তুলিবলৈ ইমান কষ্ট নহয় বাৰু।
অ', তাৰাপা এতিয়া উৎসৱ চোৎসৱ পালেহি ছোৱালী কিবা কিবি শিকাইছা নে কি?
নাই শিকোৱা নাই শিকোৱা।
অ', মই এই ছোৱালী আকৌ মানুহজন ছোৱালীজনীয়ে আাছে কাপোৰ পানধিজনী গান চানি নাচ নাচ কিবা শিকাই তাকে বোলো ভাবি আছো এইবাৰ স্কুল বন্ধও হ'ল বোলো। দুদিনমান থকাকেও পঠিয়াম বোলো। শিকাই মেলি আহিব শিকিব।
অ', বাৰু ঠিক আছে হ'ব দিয়ক। অ', মোৰ নিম নিম বাৰু চাই লওঁ এই মাটিখিনি ৰুই লওঁ।
অ', অ'।
উম, উম বাৰু মোৰ ঠিক আছে এই গাটো ধুই লওঁ।
অ', অ', হ'ব উম, উম।